হেল্ল'।
অ' ক?
অ' উথনি কি কৈছিলি আচাৰ বনোৱা কথা?
অ' আচাৰখিনি, এতিয়া চব কৈ আছে কৈছে হেৰি এতিয়া আচাৰ কিনিব লাগে। বেচিম নেকি সুধিছে, ইমান ইমান ভাল প জলচা খিনিও ভাল লাগিছে আমা খিনিও ভাল লাগিছে, মই মানে একেটা ঠিক? অ' টিফিন বাতি এটাত নিছোঁ, আমৰ অলপমান ভাগ কৰি পেলাই জলিকীয়া অলপমান এনেকা নিছিলো যে। তাৰপিছতে মই নেবেচো বুলি ক'লো যে ঘৰত খাবলৈ বনাইছোঁ। বলোৱা তাৰপিছতে সেই ৰে ৰেচিপিটোকে ক'লোঁ, তাই বনাই পনাই লৈ গৈছে আৰু। নাযায় থাকি গ'ল। হেৰি কওঁতে, দুইজনীয়ে মিলি কওঁতে নহয় পা।
অ' কৰিম দে নহয়, হয়।
কওঁ এতিয়া বনোৱাত একদম মো আ, দুইজনীয়া দুইজনীয়ে বনাম আৰু হয়।
অ' ক'ত বেছিব লাগে?
ক'ত বেছিম মৰিগান লৈ গ'লে হ'ল, এদিন মৰিগান গ গৈয়ে থাকে। মুনুৱাহত হয়।
অ'।
মৰিগাঁও গৈয়ে থাকে, বৰিয়া মই দুইজনীয়ে পেক কৰি পেলাই, এনেকে চিল কৰি দিমা এনেকে সেই কাগজ এখিলাতে এনেকে নামটো লিখি দিম আৰু বুজানে? আচাৰটো? ফোনৰ নম্বৰটো এনেকে লিখি দিম, দি পেলাই এ, মোনা হাততে ভৰাই পেলাই মৰিগাঁত লৈ গৈ পাই দোকান বাই চিনাকি আছে
অ'।
কল মেইন এতিয়াে কি কৰিব লাগিব, ভাই এ, আমাৰ সেই সি জানিব। উ, বৈয়ামকেইটা কিনি পেলাই তাত কিবা চিল এটা মাৰিব লাগে নহয়।
অ'।
সেইখিনিহত কোনোবা কৰি দিয়া, সহায় কৰি দিয়া মানুহ হোৱাহতিনে ধৰি লোৱা এ, আমাৰ বেছি পইচা আমাৰ পাঁচ হাজাৰ মানত আমাৰ ব্যৱসায় কৰিব পাৰিম বুজিছা দুইজনীয়ে মিলিয়ে
ধৰি তেল তেল তেল লাগিব ধাৰা তেলতটো হ'লে ভাল হ'ব হয়।
অ',
খাবলৈ তেল লাগিব আৰু পাচ মন মছলা হলেই হ'ল বাকী একো নালাগে।
তাৰ পিছত আকৌ যে বস্তু খিনি লাগিব অত অঁত বস্তু ক'ত পাবি যোগাৰ কৰিব লোৱা ধৰি লোৱা আম আমৰ দিনত আম বনালো হয়।
মিক্স চচা বনাম আমি মিক্স আচাৰ বনাম তই কিয় নোপাম বস্তু এ গাঁৱতে হাম হাম আছে কৈ লগা হলে আমাৰ ইয়াক কলে কৈ আনি দিব হয়
উম
তাৰিছতে এয়া হে এতিয়া কি দিন ধৰি ল
যেতিয়া চাহটো বনাব পৰা যায়।
হা
জলকীয়া আচাৰ টো বনাব পৰা যায়
অ', জলিকীয়া আচটোকে বনাম নহবা
অ'
জলিকা আচাৰ অলপ মানেকে এনেকে বনালো বনাই পেলাই উম বেছি আমি প্ৰথ প্ৰথমেতিয়া নতুন কৰিম যেতিয়া আমি কমকে বস্তুবিলাক ল'ব লাগিব হয়।
অ',
অ', কমকে আমি বৰ্তমান এনেকে তিনটা মানে এ এ দহটামান বটল বনালে
অ'
ধৰি লওক এক কেৰাহী মমান বনালে আমাৰ দহটা বেছিহে ব বৈয়াম হ'ব সৰু সৰু বৈয়াম হলে
উম
একে সৰু বৈয়ামটো হ'লে এক কেৰাহি যেতিদি বনাও ধৰি লও তেতিয়া আমাৰ বিচটা মানেই হ'ব।
অ',
হয় তেতিয়া আমি তেনেকে বনাও জলিককাও আচাৰ হেৰি খিনি তেলতটো কিনিলেই হ'ল মছলাটো কিনিলেই হ'ল হয়। চা দে বৈয়াম কেইটা কি আমাৰ ইয়াৰ পৰা এহেজাৰ টকা মান বৈয়ামকেইটা অনলাইন কৰিলেই হ'ল।
অ', অকমান সৌ সৌ বৈয়ান ধৰি লোৱা ডাঙৰ বৈয়ান নহয় আৰু ধৰি লও হয়।
অ', সৌ সৌ বৈয়াম যদি আমাৰ বেচা যায় বস্তুটো প্ৰথম কৰি চাও তাৰ পিছত আমি ডাঙৰ কৰি কৰি গৈ থাকিম। হয় আচ্ছা আচ্ছা ডাঙৰ কৰি কৈ কৈ যাম। আৰু পিছত যদি একেবাৰে বেছি ডাঙৰ হৈ যায় তেতিয়া আমাৰো মাটি আছে হয়।
অ'
আমি মানুহ ৰাখি ল'ম মানুহ আছেই আমাক সহায় তেনেককা কাম বিচাৰি পোৱা মানুহ ধঢেৰ আছে আমাৰ ইয়াত
অ'
কাম মতিলে আহিব তেতিয়া আমাৰ যদি ডাঙৰ হয় তেতিয়া আমাৰ জেগা আছে তাতে আমি ঘৰ এটা বনাই ল'ম। সিহতে বা ঘৰৰতো পাৰিম হয়
ঘৰতে পাৰিম ইমান হেৰি নাই আমাৰ ঘৰতো জেগা আছে
আহ, অ', মুহজনী তালৈ মাতি লৈ গ'লো, মানুহজনী আমাক সহায় কৰি দিব, মানুহজনীক আমি কিবা এটা দিম আৰু প্ৰথমে, এই, ব্যৱসায়টো যদি আমি দুজনে কওঁ কিন্তু মোৰ মতে লাভ এটা হব। প্ৰথম, আমি এইবিলাক হেৰিতটো কওঁ। আমৰ দিনত আমটো কৰিম, বৰ্তমান আমি এতিয়া জলিকীয়া আচাৰটোোকে কৰো কৰো দে।
জলকীয়া কৰিব পাৰও, কি, কি, এতিয়া ধৰি লোৱা ওলাই আহ আমি আকৌ যি দি আছো- চাহ, বনাব নাজানো হয়।
সব জানো, মই সব জানো। মই, এতিয়া আমৰ আচাৰ বনাইছো, মানুহে আহ খাই, আৰু খাং উ খাং কৰি আছে। ইমান তেনেকে কিনো বুলি কোৱা কাৰণে, আকৌ মই বেয়া লাগে আকৌ অকমান দিছো। এতিয়া ঘৰত আচাৰ নাইকিয়া কমিয়ে গৈছেগৈ
অ'
সেয়েহে এটো কাৰনে, লুকুৱাই থৈছো অলপমান মানুহে দেখিলে আকৌ বিচাৰিব বুলি নহবা ঘৰত খাবলৈ নাইকিয়া হৈ যাবগৈ, ইমান ভাল আছে সেইখনৰ জুৰতে ভাতকেইটা যাই ঘৰ বৈ
আহ সেই কৰিম দে এনেকে তই সেই ছোৱালীজনীকো লাগে নেকি, ফোন কৰিবি বনাই পেলাই হয় আচাৰ লাগিব নেকি তায় ও তেনেকে এবাৰ নিলে, তাৰ পিছত আকৌ বেলেগে খাই পেলাই
এ এনেকে এনেকে কৰা হলনি, এনেকে এক্সট্ৰা দিকে এনেকে দোকানত দিয়ে লাভ
অ', দোকানত দিয়া লাভ আছে
অ' এইবিলাকক দিয়াৰ লগে লগে, তোক কমাই দিব লাগিব বেয়া লাগিব, দামতটো কবলৈও হয়-
গতি এনেকে এক্সট্ৰাটিকে এনেকে দিওঁ কৰো, দে কৰিলে কৰওঁৱে আৰু
অ', কৰিম ৰহ
বনোৱা দায়িত্ব মোৰ আহ, খালি বনাই কৰি থৈ আহিম এদিন তাত বনাই কৰি থৈ আহিম, তাত তহঁতৰ তাতে মই বনাই কৰি থৈ আহিম গৈ এদিন
অ',
তাৰপিছতে, তই সেইটো পেক কৰি কি কৰ কৰিবি, আৰু কিন্তু সেই পইচাটো দুইজনীয়ে খৰচ কৰিম, তেলৰ পইচা আকৌ জলকীয়া পইচাটো যে-
অ' হ'ব বাৰু সেইটো কিন্তু আগতে বৈয়াম চৈয়াম আানি লব লাগিব
অ', সেইবিলাক দুয়োজনীয়ে সমান সমান হ'ব, ভাগ, ভাগ, তোৰ আধা পইচা মোৰ আধা পইচা হয়।
অ',
অ' তেতিয়াহে কিবা এটা দুইজনীয়ে বুজি পাম এনেকে আমি দুজনীয়ে ভগৱানে চাগে খৰাই আছে এ আগবাঢ়ি আগবাঢ়োৱে বুজিলি
অ' হয় দে
চবে মোক কয় আছে মানে, আচাৰটো মানে খাই ইমান ভাল পাইছে তেনেকে, তোক কিন্তু কৰিলে মোৰ মতে লাভ এটা হ'বগৈ এটা সময়ত প্ৰথম, কিন্তু লোকচানো হব পাৰে, প্ৰথম অৱস্থাত কিন্তু লাভ এটা হব।
লোকচান মানে, মানুহে কিনক বাৰু ভাল পালেহে, মানুহে বস্তুটো কিনিব হয়
ভাল পাবই, বেয়া পোৱা কি কথা আছে মই, আচাৰ বনালে মানুহে বেয়া পাব নে ভালে পাব।
তাৰপিছত, আকৌ আমলখি দিনত আমলখি আচাৰ
উম, আমৰ দিনত আম। মুঠতে মই আছাৰ বনালে মই তোক গেৰেণ্টি দিছোঁ মানুহে ভাল পাবয়ে। বনাও যদি মোক কৰ। এয়া লাগিলে আম আমাৰ আম আম অলপমান আছে নহয়।
উম।
অ' মই সেইটো লুকুৱাই থৈ দিছোঁ বৈয়ামটো।
উম।
অ' মানে কি এইটো মই মানে পিছত খাবলৈ মন গ'লে খাম বুলি থৈ দিছোঁ আৰু বেছি নাই অলপমান হেইখিনিও পেক কৰি দিম আ।
অ'
গ'ম পালি।
অ'
লাগিলে ঘৰতেই নাখাওঁ।
উম।
তাৰপাছত আমৰ দিনত আকৌ তেনেকে আম এনেকে চেম টু চেম এনেকেয় বনাম।
অ'
তেনেকে বনাইছোঁ বগা সৰিয়হ আছেই ঘৰত। আৰু অলপমান কিনিব লাগিব বগা সৰিয়হ।
বগা সৰিয়হ আমাৰ ঘৰতো আছে বাৰু।
তেতিয়াহ'লে চিন্তাই নাই। আমাৰ ঘৰতো আছে, তাতো আছে, বগা সৰিয়হ নিকিনিলেই হ'ল। কিন্তু জলিকীয়া আছাৰটো বনালে বগা সৰিয়হ লাগিবই আছে তেতিয়াহ'লে হয়।
অ' হ'ব দে বনাম জলকীয়া আছাৰকে বনাম মঙগলবাৰ পৰক বজাৰ বাৰ দিনাখন কিনি আনিম। সৰহকে জলকীয়া আনিলৈয় বনাম।
বনাম, বৈয়াম কেইটা কিনিব লাগিব তই প্ৰথমে সুধ চোন আৰু জানা মানুহক তাত এনেকে বৈয়ামটোত ভোৱাৰ পিছত বস্তুতটো যে আমি এচাহ
এইয়া ফ্লিপকাৰ্ট এইবিলাকতে পাম বৈয়াম চাব লাগিব ৰহ।
বৈয়াম চাবি গ'ম পাইছোঁ তাত নাম এটা লিখিব লাগিব। ফোনৰ নম্বৰ দিব লাগিব। আমি এতিয়া নহয় আমি গ'ম পাইছোঁ। আকৌ সেইটো সেইটো চিল মাৰিব নালাগিব, এইটো হেৰিতটো চিল এনেকে চিল মাৰে যে।
অ' অ' এই ৰহ ভালুক মাৰি ধনকে কণ্টেক্ট কৰিম ৰহ।
অ' সেইয়া ছিল আৰু আমি এনেকে বনাই পেলাই। আমাৰ এইয়া তাকো ভালুক মাৰি তাকো। তাকো এনেকে আমি দি দিব পাৰোঁ, সিও সেই তেনেকে চানা ঘৰতে বনাই যে ব্যৱসায় কৰিছে। সি তেনেকে দোকানতহে দিয়েগৈ, আমি তেনেকে বনাই পেলাই তাৰ লগত যোগাযোগ টো কৰিম আমি বোলো এনেকে আছাৰ অলপ বনাইছো, অ' তই তই য'ত চানা টানা দিয়গে তত দি দিদেগৈচোন হ'লচেল ৰেটত এনেকে ক'লে আমাক সিয়ে আমাক কৰি দিব সেইখিনি।
অ' অ'
তাত বাঁহৰ যদি বাহোই মোৰ ফালৰ পৰা মানে মোৰ মন গৈয়ে আছে, গ'ম পালি মোৰ এইটো বহুত দিনৰ পৰা মানে মন গৈ আছে, কিন্তু অকলে মই নোৱাৰোঁ।
উম, হ'ব দে কৰিম দে, কৰিম কৰিম কৰিম বুলি ভাবিলো যেতিয়া কৰিমেই দে।
এইটোত কিন্তু ইমান কষ্টও নাই বস্তু খিনি বনালো। তাৰ পিছতে মই বনাই কৰি দি থৈ আহিম। কাৰণ মই এইটো কামতো লাগি আছোঁ। মই বনাই কৰি এদিন দি থয় থয় আহিম হয়।
অ'
অ' মই গৈ পেলাই এদিন বনাই কৰি থয় আহিম। তই খালি পেক ভৰাই ভৰাই তাৰপিছত। প্ৰথম অৱস্থা কম যেতিয়া তই অকলেই পাৰিবি, তাৰপিছত আমাৰ যদি এইটো ভগৱানৰ কৃপা যদি আমাৰ ব্যৱসায়টো অকণমান ডাঙৰ হয়।
উম।
যেতিয়া আমি মানুহ এজন ৰাখি ল'ম।
অ', মানুহ এজনী লাগিলে দুজনী তিনজনী ৰাখি লম আৰু যদি হয় গৈ ভাল কাম
প্ৰথম আমি কৰি চাওৱেই সৰুকে বুজিছ।
অ'।
অ', মুঠতে তই বৈাআম চা আমাৰ এয়া পইচা আমি কিবা এটা কামত লগাব লাগিব গম পালি।
ত লাগিলে নিজে দোকানত দি থৈ আহিম গৈ কিনো আৰু অকল মৰিগাঁও যে দি থৈ দি থৈ গুচি আহিম।
অ', তই এতিয়া সেয়া বাৰ লগতো কথাটো আলোচনা কৰ মই কৰাটো। কিন্তু মোৰ মনটোৱে সেইটো ব্যৱসায় মানে মোৰ এনেকুৱা মন যায় একদম ব্য়ৱসায় নিজৰ এটা ব্য্ৱসায় আৰম্ভ কৰিব মন যায় বুজিছ। যত আমি নিজে কৰ্মচ মানে মানুহ ৰাখি লওঁ হয়।
অ', হ'ব দে হ'ব আমাৰ পাৰিম দে কিয়নো নাৰিম আচাৰ তই বনাব জান যেতিয়া কথা নাই নহঁতৰ জ এনেও আগৰ পৰাাই তোৰ আচ ৰ খাই চবে খাই ভালে পায় কৰিব লাগিব দে।
নহয় মোৰ মনলৈ কেতিয়াবা আহিলে সেইদিনাখন মোক ছোৱালীজনী একে বায়ে বাৰে তুমি এইটো ব্যৱসায় কৰা লাভ হ'ব তোমাৰ এনেক কে এনেকাে আছে বুজিছ নে কৈ।
অ'।
হে তাই মোৰ মাথাত পোকটো সোমোৱাই দিয়াৰ পৰা এতিয়া মানে মই ইয়াকো কালি কৈছো মই বোলো এনেকে ছোৱালিজনীয়ে কৈছে মোক ব্যৱসায় কৰিব দিছে। আচাৰৰ সেই গুৰুত্ব নিদিয়ে এইবিলাকৰ লগত কি
অ', পাতিম দে আমাৰ মানে এ এ অহা নাই যে ফোন এটা কৰো অ', বুজিছো দেৰি হৈছে যে।
হব। অ', অ'।